হেল্ল'
হেল্ল'ঊ
উম শু শু
অ হয় মই শুনি আছো তুমি শুনি আছা নহয়
উম হুম হুম
তোমাৰ মাতটো অকমান সৰুকৈ আহিছে ভালকে নাই শুনা
অ অ হ'ব বাৰু এই নেটৱৰ্কৰ কিবা প্ৰব্লেম চাগে
হয় এতিয়া শুনিছে নহয়
হয় হয় শুনি আছো
হয় উম কি কৰি আছে
মই এয়া এনে অকমান বহি আছিলো তুমি
ময়ো এয়া বহি আছোঁ বাকী চাহ খালা নহয়
চাহ তাহ খালোঁ অঁ তুমি খালানে
হয় মই এয়া গোঁসাই প্ৰাৰ্থনা চাৰ্থনা ধূপ চুপ জ্বলাই এয়া চাহকন খাই বহিছো
অ অ
মই বহুত দিন বোলো ফোন কৰা নাই ফোন এটা কৰো
অঁ ভালে কৰিলা
হয় ফোন কৰিছো মানে হে এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা এটা কৰো বুলি ভাবিলো
অ হয় নেকি তাকে কি বিষয়ে পাতিম বুলি ভাবিছা
উম এতিয়া উম মানে আগৰ দিনৰ খেল আৰু বৰ্তমান খেল তাৰ ওপৰত কিবা এটা আলোচনা কৰো বুলি ভাবিলো
অঁ বাৰু বেয়া নহয় বাৰু
তুমি বাৰু কি ক'ব বিচাৰা এই খেলৰ ওপৰত বা আগৰ দিনৰ খেলতকৈ বা এতিয়াৰ যিখিনি খেল এতিয়া বা মোবাইল গেমিং বুলি কয় এতিয়া সাধাৰণতে সেইখিনি আৰু আগৰ দিনতে মানুহে লগ হৈ পেলাই খেলাটো তাৰ ওপৰত তুমি কি কব বিচাৰা কোনটো ভাল বুলি ভাবা তুমি
অ অ আচলতে এইটো তুমি এটা বৰ গুৰুত্বপূৰ্ণ মানে বিষয় লৈ আহিছা আজি
হয়
এতিয়াও তোমাৰ চাবা আ আগতে যি শিশুসকল আছে বা যুৱকসকল আছিলে বেছিভাগ তেওঁলোকে বেছিভাগ সময় বাহিৰত মানে বাহিৰত গৈ পেলাই ফিল্ডত সকলোৱে একেলগে খেলা ধূলা কৰিছিল যেনে তোমাৰ ফুটবল ক্ৰিকেট ভলীবল আৰু তেনেকুৱা মানে ধৰা অ উম ধৰা গাঁৱলীয়া কিছুমান খেল তেওঁলোকে খে খেলা দেখা গৈছিল আৰু যাৰ ফলত তেওঁলোকৰ উম একেবাৰে মেইনকে ক'বলে গ'লে তেওঁলোকৰ শৰীৰ একেবাৰে সুস্থ হৈ থাকে আৰু তেওঁলোকৰ শক্তি বৃদ্ধি হয় আৰু আ আৰু তেওঁলোকে সেই খেলা ধূলাৰ পৰা বহুতখিনি মানে শিক্ষাও লাভ কৰে
হয়
আৰু আৰু এ খেলা ধূলাৰ পৰা এটা আজিকালি যোনটো বস্তু লাগে এ ইংৰাজীত ক'বলে গ'লে টিম ৱৰ্ক বুলি যে কয়
হয়
সেই বস্তুটো আচলতে এ বৰ প্ৰয়োজন সেই এ সেই যি মানে টিম ৱৰ্ক পৰা আমি পাব পাৰোঁ
হয়।
আৰু যদি এতিয়া তোমাৰ বৰ্তমান সময়ৰ খেলা ধূলাৰ কথা যদি কবলৈ যাওঁ, আজিকালি যি হেই ল'ৰা ছোৱালী খিনি আছে তেওঁলোকে বাহিৰলৈ, ওলাই গৈ খেলা ধুলা কৰাৰ সলনি তেওঁলোকে কেৱল মোবাইল ফোনত, আহ মোবাইল ফোনত মানে, যি অনলাইন গেম, সেই তাৰ মাজতেই মানে তেওঁলোকে বেছি সময়, কটায়।
হয়, আচলতে এতিয়া। হয় কোৱা?
অ আৰু এই যি অনলাইন খেলৰ। প্ৰতি মানে যি তেওঁলোকৰ আসক্ত আসক্তি এটা আছে, সেই সেইবোৰে কিন্তু একো আমাৰ শৰীৰত বা মানসিক ভাৱে উম, একো মানে লাভ নহয়। ইয়াৰ সলনি কিন্তু আমাৰ, তোমাৰ বহুত খিনি লোকচানহে হয়। উম যেনে ধৰা তুমি বেছি সময় মোবাইল মোবাইল ব্যৱহাৰ কৰাৰ ফলত আমাৰ ব্ৰেইনত ডোপামিন বুলি এটা বস্তু মানে বৃদ্ধি পায়। যাৰ ফলত কি হয় আমাৰ যি চিন্তাধাৰা কৰাৰ শক্তিটো, সেই শক্তিটো আচলতে বহুত পৰিমাণে কমি আহে আৰু, পঢ়াৰ প্ৰতি মনোযোগিতাটো একেবাৰে কমি আহে আৰু আমাৰ যি মনত ৰাখিব পৰা, ক্ষমতাটো সেই ক্ষমতাটো একেবাৰে বহুত পৰিমাণে হ্ৰাস পোৱা দেখা যায়।
হয় এতিয়া উম মই যদি কবলৈ যাওঁ। তেতিয়া মই ক'ব বিচাৰো যে, আহ এতিয়া যিখিনি তুমি ক'লা যে খেল ধেমালি, উম যিটো মানে এনেকে এতিয়া আমি স্বাভাৱিকভাৱে, বা বেলেগৰ লগত লগ হৈ, খেল পথাৰ বা তেনেকুৱাত, উম উ ওলাই গৈ খেল যিখিনি খেল খেলে। সেইখিনিৰ কিছুমান প্ৰায়খিনি লাভ আছে আৰু দুই তিনিটা মান হে আমি তাৰ কুফল মানে, উম কুফল পাওঁ। তাৰ পৰিৱৰ্তে যদি আমি চাবলৈ যাওঁ মোবাইল গেমিং বা তেনেকুৱা ধৰণৰ, মোবাইলত খেলা গেম। সেইবিলাকৰৰো দুই তিনটামান, আহ সুফল আছে আৰু প্ৰায় খিনি কুফলে আমি দেখা পাওঁ। এতিয়া যদি আমি, উম খেল ধেমালি উম লৈ যাওঁ। তেতিয়া আগৰ দিনত যিখিনি ছাত ছাত্ৰ ছাত্ৰীসকলে খেলিছিলে যাৰ পৰিমাণ এতিয়া হ্ৰাস পালে। এ লগ হৈ পেলাই তেওঁলোকে ক্ৰিকেট, ফুটবল তেনেকুৱা ধৰণৰ খেল খেলিছিলে। তেতিয়া তেওঁলোকৰ বিভিন্ন ধৰণৰ তাৰ প্ৰতি তেওঁলোকৰ জ্ঞান বাঢ়িছিল। পাম, তেওঁলোকে উ তুমি কৈছিলা টিমৱৰ্ক। সেই টিম ৱৰ্ক। অও তেওঁলোকে শিকে, কিন্তু, তাৰ পৰিৱৰ্তে মোবাইল গেমত সেই টিম ৱৰ্কটো। তেওঁ কিন্তু প্ৰভাৱ বেছি, অ বেছিকৈ পৰে,
হয় হয় নিশ্চয়।
আজিৰ দিনত যি ফ্ৰী ফায়াৰ বা পাবজি তেনেকুৱা ধৰণৰ গেমত, সেই টিম ৱৰ্ক প্ৰভাৱটো কিন্তু বেছি। এ এনেকুৱা খেলৰ তুলনাত,
হয়।
তাৰ পিছত যেতিয়া আমি উম এতিয়া আমি খেলা ধূলাৰ প্ৰতি যাওঁ তেতিয়া। তোমাৰ মনোযোগটো বাঢ়ে তাৰ প্ৰতি। তাৰ উপৰিও ধৈৰ্য্য বৃদ্ধি হয়, আৰু আজিকালিৰ দিনত। টো মানুহে ব্যাম নকৰে, যদি অলপ সময়ো যদি তেওঁলোকে খেলা ধূলা কৰে। তেতিয়া তেওঁলোকৰ সেই ব্যামৰ সমানেই সেই লাভ হয় বুলি মই ভাবো।
হয়, হয়।
হয়, তাৰ উপৰি যদি আমি চাবলৈ যাওঁ। তেন তে‌ওলোকে খেলা ধূলা কৰাৰ ফলত তেওঁলোকৰ শৰীৰ সুস্থ হৈ থাকে।
উম হয়।
না আৰু বেমাৰ আজাৰ প্ৰায় কম হয়। আগৰ উম আৰু আগতে মানুহখিনিয়ে খেলা ধূলা কৰিছিল বাবে তেওঁলোকৰ শৰীৰ সুস্থ হৈ আছিল, বেমাৰ আজাৰৰ পৰিমাণ কম আছিল।
হয়, হয়।
তেনে যেন কিন্তু আজিকালি খেই সেই খেল নাইকিয়া হোৱাৰ বাবেই মানুহৰ বেমাৰ আজাৰৰ পৰিমান বৃদ্ধি হৈছে। আৰু এতিয়া মোবাইল গেমিং, তুমি যে ক'লা মোবাইল গেমিঙৰ কথা।
হয়।
আৰু আঁ তুমি ক'লা এতিয়া মই হেৰি কি ব্ৰেইনৰ প্ৰব্লেম হয় বা তেনুকৱা ধৰণৰ।
হয় হয়।
মোবাইল গেমিঙৰ ফলত সেই ধৈৰ্য্যটো কমি যাবলৈ ধৰে।
উম হয়।
খং - ৰাগ বৃদ্ধি হয়।
হয়।
আৰু কিছুমানেতো সেই মোবাইল গেমত পইচা লগাই, সেই পইচা নষ্ট কৰে। তাৰ ফলত ঘৰখনত আৰ্থিক সমস্যাৰ সৃষ্টি হয়। আৰু মোবাইল গেমিঙৰ আটাইতকৈ ডাঙৰ উম সমস্যাটোৱে হৈছে চকুৰ প্ৰব্লেম।
উম হয়, সেইটো হয়।
এতিয়া যেতিয়া আমি চাবলৈ যাওঁ সমাজত প্ৰায় সৰু ল'ৰা ছোৱালীৰ চকুৰ বেমাৰ প্ৰায় আছে।
অঁ আছে আছে।
তাৰ আটাইতকৈ ডাঙৰ কাৰণেই হৈছে, মোবাইল গেম।
উম হয়।
এতিয়া মোবাইল গেমিঙৰ ফলত, তোমাৰ উম মাল্টি টাস্কিঙটো বৃদ্ধি হয় যদিও
উম
বিভিন্ন ছালৰ ৰোগৰো কিন্তু সমস্যা সেই মোবাইল গেমিঙৰ ফলতেই দেখা পোৱা যায়।
হয় হয়।
এতিয়া আৰু যদি আমি চাবলৈ যাওঁ এ হেৰি খেল, এতিয়া তুমি এতিয়া উম অফলাইন খেল।
উম হয়।
এতিয়া আঁ চমুকৈ ক'বলৈ গ'লে অফলাইন খেল তাৰ ফলত তোমাৰ, কোনো ধৰণৰ চকুৰ সমস্যা দেখা পোৱা নাযায়।
উম হয়।
কিন্তু তাৰ পৰিৱৰ্তে কিন্তু আমি কিছুমান সমস্যা দেখা পোৱা যায়, উম যেনে হাত, ভৰি ভগা বা তেনেকুৱা ধৰণৰ।
হয় হয়।
যদি আমি উম ভালদৰে চাই চিতি বা সাৱধান হৈ যদি আমি খেলসমূহ খেলো তেতিয়া কিন্তু কোনো সমস্যাৰ সৃষ্টি নহয়
নহয় নহয় অ
আৰু অনলাইন গেম সমূহ মোবাইল গেমিঙৰ দৰে যদি গেমসমূহ আমি যদি এটা লিমিটত অতি কম সময়ত কম সময় যদি খেলো তেতিয়া কিন্তু আমি লাভৱান হ'ব পাৰো বুলিও মই ভাবো
হয় হয়
তুমি তাৰ প তাৰ বাবে কি ভাবা বাৰু
অ হয় আচলতে তুমি উম মূল কথাখিনি কৈয়ে দিলা এতিয়া আ তুমি চাবা দেই উম আগৰ দিনৰ যোনখিনি মানুহ আছিলে তেওঁলোকৰ উ তেওঁলোকে প্ৰায় আশী নব্বৈ নব্বৈ প্ৰায় এশ বছৰলৈকেও তেওঁলোকে জীয়াই থাকে হয় নে
হয়
কিন্তু তাৰ তুলনাত যদি বৰ্তমানৰ সময়ৰ যি আহ মানে মানুহখিনি দেখিবলৈ পাওঁ আমি তেওঁলোকে টো কিন্তু এট্ৰি লিমিট প্ৰায় ষাঠি মানে ষাঠি বছৰ আৰু মানে অত্যাধিক যদি চাবলৈ যাওঁ প্ৰায় সোতৰ বছৰহে তেওঁলোকে মানে যি মানে জীয়াই থাকে আজিকালি কিন্তু আ তাৰ কিন্তু এটা মেইন কাৰণ এই যে আমাৰ খেলা ধুলা কৰা সেইটো এটা কিন্তু নো কাৰণ এতিয়া আগৰ দিনৰ যোন মানুহ আছিলে তেওঁলোকে তেওঁলোকে আচলতে ওলাই মেলি যায় তেওঁলোকে খেলা ধূলা কৰে তাৰ ফলত তেওঁলোকৰ শৰীৰটো বহুত পৰিমাণে মানে ভাল হৈ থাকে আৰু উম আৰু এতিয়া যি বৰ্তমান প্ৰজন্ম খিনি যদি চাবলৈ যাওঁ আহ বহুত সৰুতে তেওঁলোকৰ মানে বহুত খিনি বেমাৰ দেখা যায় আৰু এতিয়া তুমি উম যদি আমাৰ ওচৰে পাজৰে সৰু সৰু লৰা ছোৱালী বিলাকৰ সৰু খিনি মানে সৰুৰ পৰা বেমাৰ আমি দেখিবলৈ পাওঁ হয়ে নে ওলাই আচলতে চকুৰ চকুৰ বেমাৰ অ আৰু আৰু এটা কথা ক'ব লাগিব কিন্তু মানে যি অফ মানে অনলাইন খেল আছে অনলাইন খেলটো আচলতে সম্পূৰ্ণৰূপে বেয়া বুলিও ক'ব নোৱাৰি
হয়
মানে কি মুখ্য কথাটো হৈছে যে মানে যি সন্তুলন মানে আমি এটা এ সন্তোলনত আমি সেই বস্তুটো ইউজ কৰিব লাগে এতিয়া তুমি যদি এতিয়া যদি উম অনলাইন খেলটো ধৰি মানে ধৰা তুমি অলপ সীমিত পৰিমাণে যদি এ মানে মোবাইলত ধৰা অলপ খেলিলা আৰু যদি যিটো বাহিৰত গৈ খেলাটো অফলাইন খেলটো সেইটো যদি তুমি বেছি পৰিমাণে খেলা তেতিয়া কিন্তু এটা মানে সন্তোলন সৃষ্টি হৈ থাকিব বুলি মই ভাবো আৰু এটা কথা কব লাগিব অনলাইন খেলৰ আৰু এটা সুবিধা এ আছে যে
এ, আগৰ দিনৰ যিসকল মানুহ আছে সেই মানুহখিনিৰ তুলনাত কিন্তু বৰ্তমান যিনটো এ, নৱপ্ৰজন্ম। সৰু সৰু ল'ৰা ছোৱালীখিনি তেওঁলোক কিন্তু বহুত স্মাৰ্ট হয়নে বাৰু?
হয়, হয়, হয়, এইটো ঠিক কথা কৈছা।
আগৰ মানুহখিনি কিন্তু কেৱল আ, আ, মানে আগৰ মানুহখিনিৰ তুলনাত বৰ্তমান যি ল'ৰা ছোৱালীখিনি আছে তেওঁলোক বহুত পৰিমণৰ স্মাৰ্ট, তেওঁলোকে মানে সৰুৰে পৰাই বহুতখিনি এ, নজনা কথা জানে সেই তাৰ কিন্তু এটা এ, সেই ক্ষেত্ৰত এই যি অনলাইন গেমিং আছে এ, সেই বস্তুতে কিন্তু এটা ভাল ফল আমাক দি আছে বুলি মই ভাবোঁ কিন্তু সেই, সেই যি অনলাইন খেল তাৰ আচলতে অত্যাধিক মানে ব্যৱহাৰে কিন্তু এটা ডাঙৰ সমস্যাও সৃষ্টি কৰিব পাৰে। টোৱে আচলতে মানুহৰ এটা, অ'। সেইখিনিয়ে মানে তোমাৰ ধৰা মানুহৰ আচলতে ভাল বেয়া দুটা গুণটো থাকিবই সকলো বছ তোৰে। অ' এতিয়া তোমাৰ যি বাহিৰত গৈ খেলা হয় আমি সেই খেলটোৰো আচলতে একো বেয়া গুণ নাই বুলিও আচলতে ক'ব নোৱাৰি। তুমি বাহিৰত গৈ যেতিয়া খেলা ধূলা কৰিবা। এ, তোমাৰ হাত ভৰিৰ ভগা, এ, মানে কিছুমান আমি উদাহৰণ দেখিবলৈ পাওঁ। মোৰেই সৰুতে তোমাৰ ফুটবল খেলোতেনে মোৰ হাতটো এবাৰ ভাগিছিল বাৰু।
হয় হয়। আচলতে এনেকুৱা অনলাইন
হয়।
গেমিঙৰ ফলত, অনলাইন গেমিঙৰ ফলত বাৰু টোপনিৰ সমস্যাটোৰ সৃষ্টি, তেওঁলোকে
উম, হয় হয়।
গেমসমূহ আমি কোনো নিৰ্দিষ্ট সময় নাথাকে যে এইখিনিৰ পৰা ইমান লৈকে এইটো খেলি তাৰ ওপৰত তোমালোকে নোৱাৰিবা। তেনেকুৱা ধৰণৰ কোনো উ, নিয়ম নাথাকে বাবে তেওঁলো অনবৰতে সেই গেমটো খেলি থাকে, তাৰ তুলনাত যদি গেম চাবলৈ যাওঁ তেওঁলোকৰ এটা নিৰ্দিষ্ট সময় থাকে ৰাত সেই গেম খেলিব নোৱাৰে, তেনেকুৱা ধৰণৰ কাৰন আমি দেখা পাওঁ। আৰু তুমিতো বহুত ধুনীয়া নীয়া কথা ক'লাই, বহুত নজনা কথা গম পালোঁ।
হয়।
হয়।
বাৰু আজিলৈ হ'ব তেন্তে, মোৰ মানে অলপ এফালে যাবলগীয়া আছে।
হয়, মোৰো অলপ কাম আছে। তোমাৰ লগত কথা পাতি ভাল লাগিলে।
হয় হয় আগলে কৰি থাকিবা বাৰু এনেকে ভাল লাগে মোক ফোন কৰিলে তুমি। উম, হ'ব।